শুনা পাইছ
উম শুনিছো-শুনিছো মোৰ মাত্ৰো শুনিছা নে?
আহ শুনিছো-শুনিছো কি কৰি আছা?
এয়া তোমাৰ এনেই ফেনৰ তলতে বহি আছো, তুমি কি কৰিছা?
এ মই তোমাৰ এনে বিচনাতে শুই আছিলো অকনমান
অ
বাকী ভাত পানী খালা?
ভাত পানী খাম আৰু এতিয়া নাই খোৱা, তুমি খালানে?
মই তোমাৰ সেই ভাত পানীটো খোৱা নাই বাৰু দেই ময়ও খামহে আৰু বাকী খবৰ খাতি ভালেই নহয়?
উম ভাল-ভাল। তোমালোকৰ ভালনে?
অ আমাৰো ভালেই বাৰু দেই, তাকে আজি ইমান দিনৰ মূৰত ফোন কৰিলা যে
উম মানে মই তোমাৰ লগত কথা এটা পাতিবলগীয়া আছিলে।
অ কি কথা বা?
এ এতিয়া তুমি চাবাচোন বৰ্তমান মানুহৰ টোপনিটো খুব কম সেই টোপনিৰ ওপৰতে মই
অ ভালেই হ'ব-ভালেই হ'ব গম পাইছা নাই মোৰ মানে সেই টোপনিটো খুব কম নহয় গম পাইছানে?
অঁ
তোৱা মানে মই ৰাতি অকণমান দেৰিলৈকে মোবাইল চাই থাকো, কিন্তু ৰাতি টোপ মানে মোবাইল চাই থকাৰ পিছত টোপনি টো নাযায়। পতকে
নাযায় হ
গতিকে সেইটো মোৰ এটা প্ৰব্লেমটো দেখাই। তি আছে নহয়, গম পাইছা নাই? তাকে কোৱাচোন বাৰু?
হয়। আচলতে টোপনিতটো এনেকুৱা এটা বস্তু মানে যিটো মানুহৰ জীৱনত যদি এই বস্তুটো নাথাকে। তেনেহলে মানুহৰ জীৱনটো থকা নথকা একেই কাৰণ, টোপনি একদম জীৱনৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় বস্ত আমাৰ জীৱনটো যদি আমি সুস্থ কৰি ৰাখিব বিচাৰো তেনেহলে আমি টোপনি যাবই লাগিব। এজন মানুহৰ কাৰণে তোমাৰ আমি মানে ধৰা মিনিমাম আমি ছঘন্টা সাত ঘন্টা শুবই লাগে।
শুভই লাগে।
তেতিয়া কি হয়, আমি দিনটো যে কষ্ট দিনটো কষ্টৰ ফলত কি হয়। আমাৰ গোটেই দিনটোত মগজুৱে হে কাম কৰে। মানে কি হয়? মেণ্টেলি আমাক যেতিয়া ডাইৰেকচন দেখুৱাব মগজুৱে। তেতিয়াহে আমি শাৰীৰিক ভাৱে কামসমূহ কৰিব পাৰো। সেই সেত কি হয়। গোটেই দিনটো আমাৰ গোটেই প্ৰেচাৰ টো ক'ত পৰে মগজুত পৰে। আৰু যেতিয়া আমি টোপনি যাওঁ, তেতিয়া কি হয়। অকল মগজুৱে নহয়। গোটেই শৰীৰটোৱে আমাৰ ৰেষ্ট লয়। এ', আমি যে টোপনি গ'লে কেনেকুৱা ভাল লাগে। চাবচোন বহুত কষ্ট কৰি আহি আমি যেতিয়া বিচনাত শুই দিওঁ। আমাৰ মনতটো বহুত ভাল লাগি থাকে। এ', যেতিয়া তুমি সেই গোটেই ধৰা দিনটো কষ্ট কৰি তুমি সাত ঘণ্টা বা আঠ ঘণ্টা টোপনি মাৰিবা তেতিয়াহে কিন্তু তোমাৰ মগজুতটো ৰিফ্ৰেছ হ'বলৈ সময় পাব। কিন্তু কি হয়। মানুহে সেইখিনি ক্ষেত্ৰত চাবলৈ গ'লে খুব কমেই শুৱে। মানুহে তোমাৰ কিমান দেৰি শুৱে আজিকালি চাৰি ঘন্টা পাঁচ ঘণ্টা তেনেকে শুৱে যাৰ ফলত কি হয়। তেওঁলোকৰ মাইণ্ডটো ফ্ৰেছ নহয় আৰু মানে পিছদিনা কাম কৰিবলৈ স নাথাকে। সেই ক্ষেত্ৰত চাবলৈ গলে টোপনি আমাৰ জীৱনৰ ওপৰত বৰ এটা ডাঙৰ গুৰুত্ব আছে। এতিয়া চোৱা আচলতে মানুহৰ যেতিয়া টোপনিটো ভাল হ'ব ভাল টোপনিয় কি কৰে, আমাৰ মগজুৰ স্মৃতি শক্তিটো বঢ়ায়। এতিয়া সেই ক্ষেত্ৰত আমি সৰু ল'ৰা ছোৱালীৰ কথা কব লাগিব। আজিকালি সৰু ল'ৰা ছোৱালী বিলাকক কি হৈছে। তোমাৰ ৰাতি দেৰিলৈকে মোবাইল চাব বা কিছুমান এনে ল'ৰা ছোৱালী আছে। যি পঢ়াত বহুত চোকা তেওঁলোকে কিন্তু ঘৰৰ মানুহে ইমানেই ফৰ্চ কৰে। পঢ়িবলে তেওঁলোকে গোটেই ৰাতিটো নোখোৱাকৈ পঢ়ি থাকে। তাৰ পিছত কি কৰে গোটেই দিনটো শুৱে। কিন্তু যেতিয়া আমাৰ নিয়মিত ভাৱে টোপনিটো পূৰ নহব আমি ৰাতি যিমান যিখিনি সময় শুব লাগে। সেইখিনি সময় যদি দিনত শু তেতিয়া কিন্তু আমাৰ একো লাভ নহয়। কাৰণ তোমাৰ যেতিয়া টোপনিটো ভাল নহব তেতিয়া তোমাৰ মগজুৱে ৰেষ্ট নাপায় আৰু লগতে কি হব তোমাৰ স্মৃতি শক্তি খিনিও কমি যাব। সেই তেনেক্ষেত্ৰত আমি বহুতো তেনেুৱা প্ৰমাণ দেখিছো। বহুতো তথাপি ছাত্ৰ ছাত্ৰী কি হয়। পিছত গৈ পেলাই সিহঁতৰ মানে পৰীক্ষাত ফলাফল বেয়া হয়, বা তেওঁলোক মানে বহুত পিছ পৰি যায়। তাৰ প্ৰধান কাৰণটোৱে হৈছে টোপনি। তেওঁলোকে যে টোপনিটো সম্পূৰ্ণ নকৰে, সম্পূৰ্ণ নকৰা কে- পঢ়া শুনা অকল কৰি থাকে তেতিয়া কি হয় তুমি অকল মগজুতত প্ৰেচাৰ দি যদি পঢ়িয়ে থাকা মগজুতুক যদি ৰেষ্টে নিদিয়া- সেই কথাখিনি তুমি কেনেকে মনত ৰাখিবা সেইখিনিতো তুমি মনত ৰাখিব নোৱাৰা। সেই ক্ষেত্ৰত কি হয় সেই মেধাৱাৰী ছাত্ৰ-ছাত্ৰীসকলৰ তেনেকুৱা ঘটনা ঘটে। আৰু আমাৰ এই ল'ৰা-ছোৱালী- বিলাক বৰ্তমান যুগৰ চাবাচোন পঢ়া শুনাৰ ক্ষেত্ৰত বহুত পিছ পৰি যায়। তেওঁলোকক- যিমানে আমি দামী স্কুলত নপঢ়াওঁ যিমানে ভাল শিক্ষা শিক্ষা নিদিও তেওঁলোকৰ কি হয়' সেই কথাবোৰ মনত ৰাখিব পৰা শক্তিটো খুব কম। তাৰ প্ৰধান কাৰণটো হৈছে টোপনি কিন্তু। তেওঁলোকে ৰাতি- দেৰিলৈকে মোবাইল চাব বা টিভি চাব, তাৰ- পিছত একদম ৰাতিপুৱা কি হয় দেৰিলৈকে শুব। সেইটো কিন্তু একদম মানে ভাল কাম নহয়, কাৰণ আমি ৰাতি- মানে ধৰা, দছটা বা এঘাৰটা বজাত তাতকৈ বেছি আমি সাৰ পাবই নালাগে। বাকীখিনি- সময় আচলতে গোটেই পৃথিৱীখনে ৰেষ্টত থাকে। সেই সময়খিনিত আমিও ৰেষ্ট ল'ব লাগে তেতিয়া কি হয়- একদম শান্ত পৰিৱেশত আমাৰ টোপনি যাব যাৰ ফলত মগজুত- তেতিয়া মানে ৰেষ্ট পাব। এতিয়া মই তেনেকুৱা ল'ৰা-ছোৱালী পাইছোঁ দেই মানে কি হয় মোৰ ঘৰতে এটা- টিউচন চেণ্টাৰ আছে যে - মানে মই এনেকুৱা ইংলিছ বিষয়ত বা এনেকুৱা গণিতৰ বিষয়ত মই টিউচন কৰো মানে ল'ৰা-ছোৱা- লীক। তেতিয়া কি হয় মই বহুতো ল'ৰা-ছোৱালী এনেকুৱা দেখিছোঁ মই- আগদিনা তেওঁলোকক পঢ়াই বস্তু এটা বুজাই পঠিয়াই দিওঁ, তাৰ পিছত সিহঁতক- তোমালোকে ঘৰত এইটো মই কৰি দিয়া অংকটো আকৌ এবাৰ- কৰি চাবা, কাইলৈ মই তোমালোকক কৰিবলৈ দিম, তেতিয়া কি হয় তেওঁলোকে- নকৰাও নহয় কিন্তু দেই- তেওঁলোকে ঘৰত গৈ কৰি দেখুৱা মানে বহি পেইজো মোক দেখুৱাই। কিন্তু মই এটা কথা- বুজি নাপাওঁ সিহঁতে মানে সিহঁতে এই কথাটো উপলব্ধি নকৰে যে সিহঁতে- কেলেই বস্তুটো মনত ৰাখিব পৰা নাই। এতিয়া- মই তেওঁলোকক কওঁ যে তোমালোকে ঘৰত এই মোবাইল-চোবাইল বোৰ কমকৈ চাবা। মানে মোবাইল- টো ব্যৱহাৰ কৰিবা, কিন্তু নিজৰ শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবা। আৰু ৰা- তি ৰাতিটো একদম দেৰিলৈকে তোমালোক সাৰ পাই নাথাকিবা, সেইটো বহুত- বেয়া কথা। আমিয়ে তোমাৰ ৰা- যি ইমান দেৰিলৈকে নাথোকো। ধৰা ৰাতি আমি সোনকালে শুই দিওঁ, কাৰণ আমাৰ মগজুতো ৰেষ্ট- লাগে ন। তেতিয়া সিহঁতক মই কথা খিনি বুজাও যে তোমালোকে যদি টোপনিটো পুৰ কৰা যে- টোপনিটো পূৰ কৰা মানে এইটোও নহয় যে তুমি একদম সন্ধিয়া ছটাতে শুবা- পিছদিনা ৰাতিপুৱা একেবাৰে নটা মানতহে উঠি- বা সেইটোও কিন্তু বেয়া। অত্যাধিক টোপনিটোও বেয়া, তেতিয়া কি হয়- অত্যাধিক টোপনিয়ে আমাৰ মগজুটো মানে ৰিফ্ৰেছ কৰাক চাই বেছি- প্ৰেছাৰহে পৰে, আৰু কি হয় মানুহৰ এলাহ ভাৱটো বৃদ্ধি হয়। সেই ক্ষেত্ৰ- ত মই সেই ল'ৰা-ছোৱালী বিলাকক বুজাও যে তোমালোকে- পঢ়িবা। এতিয়া মই তোমাক টিউচন কৰো তোমাৰ আবেলি তিনটামান বজাত। এই তিনটা বজাৰ পৰা মই চাৰিটা লৈকে তোমালোকক পঢ়াই দিলোঁ, তাৰ পিছত- ঘৰলে গৈ তোমালোকে-
উমঁ।
প্ৰথম কথা ঘৰলৈ গৈ একদম হাত ভৰি ধুই ৰেষ্ট ল'বা। ৰেষ্ট লৈ পেলাই মই কি পঢ়ালো, সেই বস্তু খিনি তোমালোকে আধা ঘন্টা সময় আকৌ সেইখিনি মানে এ ৰিভাইচ কৰিবা। তাৰপিছত তোমালোকে খেলিবলৈ যোৱা কলৈ যোৱা সেইটো তোমালোকৰ কথা। খেলি-মেলি আহি আকৌ তুমি লাহেকে ৰাতি সেই কথাখিনি মানে পঢ়াই দিয়া বস্তু খিনি আকৌ এবাৰ যদি ৰিভাইচ কৰা। তেতিয়া সেইখিনি নিশ্চয় মনত থাকিব। আৰু ৰাতি বাৰটা-এটালৈকে পঢ়াৰ কোনো কথা দৰকাৰেই নাই। তুমি যদি নিয়মিত ভাৱে ৰাতিপুৱা গধূলি পঢ়া তে সেইখিনিয়ে যথেষ্ট। এতিয়া, তুমি কি ভাবা? টোপনিয়ে আমাৰ জীৱনত কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰিছে মই তাৰে কিছু কথা তোমাক কৈছোয়ে। এতিয়া আমাৰ যে মানুহৰ টোপনিৰ দৰকাৰ, এই ওপৰত তুমি কেনেকুৱা মতামত আগবঢ়া
আচলতে আমাৰ টোপনিৰ গুৰুত্বটো বহুত বেছি আছে গম পাইছ নাই কাৰণ আমি য দি আমাৰ টোপনিটো আমি পোৰ নকৰো আমাৰ স্বাস্থ্যতো ডেফিনেটলি অৱনতি ঘ গম পাইছা? এতিয়া প্ৰথম কথা আমাৰ টোপনিত আমি কি কৰো আমি বিশ্ৰাম কৰো, আমি যেতিয়া বিশ্ৰাম কৰো তেতিয়া আমাৰ টো টোপনি যায় হয় নহয়, সেই আমি যেতিয়া তোমাৰ টোপনি যাওঁ তেতিয়াহ'লে আমাৰ সেই যি মগজু আৰু আমাৰ যি শৰীৰটো। সেই শৰীৰটোয়ে বিশ্ৰাম লয় গম পাইছা নাই? মানে তোমাৰ আমি যেতিয়া টোপনি যাওঁ, টোপনি যোৱাৰ পিছত আমাৰ শৰীৰত তোমাৰ যিখিনি ষ্ট্ৰেছ থাকে সেই ষ্ট্ৰেছ খিনি কিনি কৰে দূৰ কৰি দিয়ে। গম পাইছা? তাৰপিছত মানে তোমাৰ ধৰি লোৱা এতিয়া তোমাৰ আমি যেতিয়া শুই দিওঁ, শুই দিয়াৰ লগে লগে কি হয় আমাৰ যিবিলাক চেলচ তোমাৰ ব্যস্ত হয় কাম কাম কৰি থকা অৱস্থাত। যিখিনি আমাৰ চেলচ ডেষ্ট্ৰ হয়, সেই সেই চেলচ খিনি মানে পুনৰ ৰিপেয়াৰ হয়। আৰু ৰিপেয়াৰ হোৱাৰ পিছত তোমাৰ আমাৰ যিখিনি শক্তি। আমাৰ খৰচ কৰিছিলো সেই তোমাৰ গোটেই দিনটো কাম কৰোতে যিখিনি আমি শক্তি খৰচ কৰিছিলো। সেই শক্তিখিনি কি কৰে। পুনৰ আকৌ মানে অ' মানে ফুলফিল কৰি দিয়ে। বুজি পাইছা? তোমাৰ নতুন পু-পুনৰ মানে নতুন শক্তি যোগায় মানে পিছদিনাখন কাম কৰিবৰ কাৰণে। বুজি পাইছা? আৰু তাৰ লগতে কি কৰে। আমাৰ টোপনি যোৱাৰ পিছত। আমাৰ যি মগজুৰ মানে কাৰ্যক্ষমতা থাকে। মানে মগজুৱে কাম কৰিব পৰা যিটো ক্ষমতা থাকে। সেই ক্ষমতাটো একদম পুৰা বৃদ্ধি কৰি দিয়ে। গম পাইছা?
হয় হয়।
মানে ধৰি লোৱা এতিয়া আমি যেনিবা একদম ভালদৰে শুইছো আৰু একদম ধুনীয়াকে শুইছো। তেন্তে কি হ'ব আমাৰ যিটো তোমাৰ আহ স্মৃতিশক্তি ধৰি লও আমাৰ। কিছুমান চাবাচোন, মানুহবিলাকৰ খুব সোনকালে পাহৰে কথাবিলাক খুব কম বয়সতে সেইটো আচলতে হয়। তোমাৰ সেই টোপনিৰ প্ৰভাৱৰ ফলতে, এ ধৰি লোৱা সেই ভালদৰে তোমাৰ নুশুৱে, তোমাৰ ৰাতি খুব দেৰিলৈকে তোমাৰ ৰিল চাব, চৰ্ত ভিডিঅ' চাব। সেইবিলাকৰ ফলত হয় ৰাতি যেতিয়া তুমি যদি ভালকৈ শুৱা তেতিয়াহ'লে কি হ'ব। তোমাৰ সেই মনত ৰখাৰ যিটো কেপাচিটি সেই কেপাচিটিটো তোমাৰ বৃদ্ধি হব।
বৃদ্ধি হ'ব।
তাৰ লগতে তোমাৰ সেই তোমাৰ যিবিলাক চিন্তাধাৰা, তোমাৰ চিন্তাধাৰা। তুমি ধৰি লোৱা কেনেধৰণে চিন্তা কৰা তোমাৰ সেই চিন্তা কৰা যি টো মান শক্তি সেই মান শক্তিটো বৃদ্ধি হ'ব। মানে তোমাৰ সেই তোমাৰ চিন্তা কৰা যিটো ক্ষমতা সেই ক্ষমতাটো মানে তোমাৰ মানে উন্নত হ'ব বুজি পাইছা। আগতকৈ উন্নত হৈ যাব। এ তুমি আগতকৈ বেছি ভাল কথা চিন্তা কৰিব পাৰিবা। আৰু তাৰ লগতে কি হয় আমাৰ যদি টোপনি নাযায় টোপনি নগলে আমাৰ একেবাৰে প্ৰথম এটা ডাঙৰ প্ৰব্লেম হৈ আমাৰ তুমি কৈছাই আমাৰ এলেহুৱা-এলেহুৱা নিচিনা ভাৱটো আহে। সেইটো আচলতে দুটা কাৰণত হয় দেই। তোমাৰ টোপনি নগলেও এলেহুৱা হয়। আৰু টোপনি আকৌ বেছি গ'লেও তোমাৰ এলেহুৱা ভাৱটো আহে। গতিকে তোমাৰ সেই কি হয় আমাৰ-আমাৰ যদি ভালদৰে আমি শুব নোৱাৰো। আমি যদি টোপনিটো ভালদৰে পূৰ নকৰোঁ। তেনেহলে ধৰি লোৱা আমাৰ যিটো শাৰীৰিক বৃদ্ধি ধৰি লোৱা এতিয়া ব-বয়স অনুযায়ী আৰু তোমাৰ এতিয়া আহ দছৰ পৰা দছৰ বুলি কোৱা নাই তোমাৰ সেই সৰুৰ পৰা একেবাৰে ওঠৰ বছৰলৈকে। ওঠৰ বছৰলৈকে কি হয় আমাৰ এই এইজটোত মানে আমাৰ গোটেই শৰীৰটো ডেভলপ হয় মানে। বৃদ্ধি আৰু বিকাশ হয় এই সময়টোত আমাৰ আচলতে টোপনিটো বহুত গুৰুত্বপূৰ্ণ।
হয়।
এইটো সময়ত যদি আমি টোপনিটোত যদি আমি বাধা দিওঁ, টোপনিক যদি গা বাধা দিওঁ। তেনেহ'লে কি হ'ব আমাৰ যিটো তোমাৰ আহ শাৰীৰিক বৃদ্ধি আমাৰ শৰীৰটো যিটো ডেভলপ হ'ব সেই ডেভলপ কিন্তু খুব বহু পৰিমাণে কমি যাব। গম পাইছা নাই? সেইকাৰণে আ আমাৰ এই তোমাৰ তিনেজাৰত বা তোমাৰ সেই ওঠৰ বছৰ ভিতৰত আমাৰ টোপনিতো গুৰুত্বটো আমি অত্যাধিক পৰিমাণে দিব লাগে গম পাইছা? তোমাৰ তেতিয়া কি হ'ব আমাৰ যিটো সময়মতে যিটো আমাৰ ডেভেলপ হ'ব লাগে শৰীৰটো। শৰীৰটোৰ যিখিনি তোমাৰ বৃদ বৃদ্ধি হ'ব লাগে আৰু বিকাশ হ'ব লাগে সেইখিনি তোমাৰ ভালদৰে হ'ব মানে। তাৰপিছত তাৰপিছতে তোমাৰ কি হয় আমাৰ যিটো মানসিক স্বাস্থ্য। মানসিক-মানসিক স্বাস্থ্যৰ ওপৰত তোমাৰ সেই টোপনিয়ে বহুত মানে এটা ডাঙৰ ভূমিকা পালন কৰে। এয়া টোপনিয়ে তোমাৰ চাবা চোন মানসিক যিসমূহ চাপ থাকে সেই চাপ বিলাক কমাই তোলে। তাৰপৰা আকৌ চাবা চোন আমাৰ যদি আমি ধৰ-ধৰি লোৱা ভালদৰে শুই দিওঁ বা যদি ক'ৰবাৰ মানে খুব-খুব বেছিকে যদি তোমাৰ খং উঠে, এনে তুমি যদি অকমান শুই দিয়া চাবা চোন তোমাৰ একেবাৰে মানে শুই উঠাৰ পিছত খং-চংটো নাই নাইকিয়া হৈ যায় অলপ। মানে একেবাৰে নাইকিয়া হৈ নাযায় কিন্তু তোমাৰ হ'লেও অলপ পৰিমাণে হ'লেও কমি যায়। মানে সেই আমাৰ খংটোও কমোৱাত আমাৰ আচলতে টোপনি সহায় কৰে দেই। কিন্তু আৰু এটা কথা ম-মনত ৰাখিবা কিন্তু। কিন্তু যদি তোমাৰ ধৰি লোৱা তুমি যদি খুব অত্যাধিক পৰিমাণে শুই দিয়া, তুমি জোখতকৈ যদি বেছি দেৰি শুই দিয়া তেনেহ'লে কিন্তু তোমাৰ গাটো এলেহুৱা হ'ব আৰু তোমাৰ কাম কৰিবলৈ মন নাযাব। তোমাৰ শৰীৰটো কিন্তু তেতিয়াও দুৰ্বল দুৰ্বলে লাগিব। আৰু তাৰ লগতে মই যিটো ক'লো এতিয়া খং। সেই খংটো কিন্তু আৰু মানে বৃদ্ধিয়ে হ'ব গৈ গম পাইছা নাই। তোমাৰ ঘপকে মানে সৰু-সৰু কথাত খং উঠিব।
হয়।
হে অত্যাধিক হুলে মানে তোমাৰ বেছিকে যদি আমি শুই থাকো বা এনি টাইম। কিছুমান আছে নহয় চাবা হু। তোমাৰ আহ ন টা মান বজাতে শুৱে ৰাতি আঠটামান বজাত উঠে। একেবাৰে ৰাতিপুৱা তাৰ পিছত আকৌ তোমাৰ সেই। স্কুল কলেজলৈ যাব স্কুল কলেজৰ পৰা অহা পিছত আকৌ শুৱে এই ইমান হুৱাটো কিন্তু। ভাল নহয় একেবাৰে ভাল নহয়। মানুহে তোমাৰ দিনটোত শুব লাগে আঠ ঘণ্টা বা খুব বেছি সাত ঘণ্টা বা আঠ ঘণ্টা। কিন্তু সেই মানুহে যদি দিনটোত যদি ষোল্ল ঘন্টা শুইয়ে থাকে তেহলে সেইটোতো তোমাৰ স্বাস্থ্য। মানে একদম বহুত বেয়া হ'ব আৰু। আৰু মানে। থাকিলে কি হ'ব মানুহৰ তোমাৰ স্বাস্থ্যটো একদম মানে কিবা শকত- আবত হৈ যাব গম পাইছা নাই। শকত -আবত মানে একেবাৰে ফুলি যাব মানুহজন। বা মানুহটো। গতিকে আমি সেই মানে আমাৰ নিজৰ স্বাস্থ্যটো ভালে ৰাখিবলৈ। আমাৰ শুৱাৰ গুৰুত্বতটো বহুত আছে মানে টোপন গুৰুত্বটো বহুত মানে। বহুত আছে আৰু গতিকে আমি ভালদৰে মানে তোমাৰ। খোৱা যিটো টাইম টেবুল সেই খোৱাৰ টাইম টেবুলটো ভালদৰে বনাব লাগে। আৰু তুমি সেই অদ।
দৰকাই।